শুনিছা?
নমস্কাৰ।
নমস্কাৰ, শুনিছা?
অঁ শুনি আছোঁ কোৱা।
কি কৰি আছা?
মই এনেই আছো দিয়া বহি আছো আজি চানডেটো মানে - গা পা ধুই অকণমান কিবা কিবি খাই বহিলোঁ আৰু, তুমি কি কৰি আছা?
মইও এনেই অলপ গা পা ধুলো ধুই উঠি বহি আছো, মানে চাহ খালো আৰু। চাহ আৰু এইবাগে ৰুটি ভাজি ৰুটি আলু ভাজি খালো আৰু।
অঁ ঠিকে আছে বাৰু আজিটো ক'ৰবাত যোৱা - প্লেন আছে নে নোযোৱা ঘৰতে আছা?
আহ এতিয়া বিশেষ নাযাও কলৈকো, গধূলি হ'লে অলপ যাম আৰু ওলাই।
অ' নাই আ - আজি নাযাওঁ বাৰু তে গধূলিলৈ চাওঁ যদি সময় মিলে তেতিয়া ওলাই যাম অকণমান। ফুৰিবলৈ।
হয় হয় ফুৰিবলে যাব লাগে বাৰু। গধুলি ইভিনিং ফুৰিলে অলপ নিজৰ মনটোও ভালে থাকে।
হয় মন বোৰ ভালে থাকে মাইন্ডটো মানে ফ্ৰেছ হৈ থাকে নতুন নতুন মানে। ভাল লাগে আৰু।
ভাল লাগে আৰু, পিছে তুমি কি পঢ়ি আছা?
মই এনেই বহি আছো দিয়া, তুমিও এনে আছা চাগে?
এনেই আছো এনেই আছো।
নহয়।
পঢ়ি কি আছা?
অ পঢ়ি মই পঢ়ি মানে মোৰ পঢ়া কমপ্লিট হ'ল প্ৰায় মানে - এতিয়া আৰু নপঢ়োঁ আৰু মানে ধৰা কিছুমান দিন এই অসমত - তাতে কিছুমান আমাৰ পষ্ট আহি আছে ন তাৰ কাৰণে মানে যোগাৰ কৰি আছো আৰু। তৈয়াৰী কৰি আছো। হয়, তুমি পিছে?
মই এইচছ এছ ছেকেণ্ড ইয়াৰ।
আচ্ছা আচ্ছা ঠিকে আছে বাৰু।
হয় হয় এনেই তোমাৰ এনেই সি - শিক্ষাগত লৈ কিমান মান পঢ়িলা মানে পঢ়ি কেনেকুৱা পালা মানে তাৰ ওপৰত - অলপ কবা নেকি?
ঠিক আছে বাৰু অকমান আমি শিক্ষাৰ ওপৰতে আলোচনা - আলোচনা কৰি দিওঁ। এতিয়া শিক্ষা বুলি ক'লে - টো বা মোৰ শিক্ষা বুলি ক'লে তোমাৰ মই- প্ৰথমতে টো মেট্ৰিক দিলো তাৰপিছত তোমাৰ হাইচে - ণ্ডৰি পাছ কৰিলো তাৰপিছত তোমাৰ ইলিক- ্ট্ৰিচিয়ান বুলি কৰ্চ এটা আছিলে চৰকাৰী হয় তাত তাত তোমাৰ - সেইবোৰ কমপ্লিট কৰি তোমাৰ দিয়ে কিবা হাৰিয়ানা গৈছিলো হা হাৰিয়ানাত গ'লে অকনমান মানে ছয়মাহ মান কাম কৰিলো তাৰ পিছত কামটো ভাল নালাগিল এনেকৈ মানে তাৰ পিছত আৰু ঘৰলৈ আহি দুবছৰৰ কাৰণে লেবৰেটৰী টেকনিচিয়ান বুলি ক'ৰ্চ এটা আছিলে সেইবোৰ কৰিলো তেনেকুৱাকৈ আছো তাতো কাম কৰিলো বহুত খিনি
উম
এই শিক্ষা বুলি ক'লে তোমাৰ আজিকালি মানে বিভিন্ন ধৰণৰ শিক্ষা অনলাইন শিক্ষাও আহি গৈছে অফলাইন শিক্ষাও আহ আছেই বাৰু আগৰ পৰা বা বিদ্যালয়লৈ যোৱাবিলাক বা শিক্ষটো পৰে শিক্ষা বুলি ক'লে তোমাৰ যিকোনো কথাই তোমাৰ শিক্ষাতে পৰে বা ঘৰৰ পৰাও কিছুমান শি কথা শিকিব বাৰু সেইটো এটা শিক্ষা শিক্ষাটো বহুত প্ৰকাৰৰ থাকে তোমাৰ ঘৰৰ মাহ মা তেওঁৰ পৰা কিছুমান কথা শিকাতো এটা শিক্ষাই পৰে বা আমাৰ যেনেকৈ বিদ্যালয়ত মানে শিক্ষকসকল শিকায় সেইটোও শিক্ষাতে পৰে শিক্ষা শিক্ষাতো মানুহক লাগে মানে জীৱনত যদি আহ জীৱনত যদি আগুৱাই যাব লগা শিক্ষাটো বহুত দৰকাৰ বুলি মই ভাবো যিকোনো শিক্ষাই আৰু তোমাৰ তোমাৰ তোমাৰ ধৰা কিছুমান কিবা এটা কাম শিকাটো এটা শিক্ষা বা যদি তুমি নাজানা তেনেকুৱা মানে সে কিবা এটা কাম কাম শিকিব পাৰিলে নিজৰে ভাল তুমিয়ে ধৰা এখন গাড়ীৰে চকাটো ফুটি গ'ল তেনেকৈ যদি তুমি ধৰা ক'াত ফাঁচি আছা তেতিয়া তুমি যদি সেইটো নাজানা তেতিয়া তোমাৰ দিগদাৰ হ'ব যদি তুমি সেইটো শ কি লোৱা শিক্ষাটো তুমি যদি বেলেগৰ বা কিছুমান মানে জনা মানুহ থাকে তেওঁলোকৰ পৰা মানে যদি শিক্ষাটো শিকি লোৱা বা চকাটো কেনেকৈ খুলিব পাৰি কেনেকৈ ঠিক কৰিব লাগে সেইটো জানাটো এটা শিক্ষা বুলিয়ে মই ভাবো তেতিয়া তুমি ধৰা নিজে চকাটো খুলি আনি তোমাৰ নিজে যেতিয়া ঠিক কৰি আহিবা তেতিয়া তুমি বিপদত নপৰা শিক্ষাটো মানে মানুহৰ জীৱনৰ ওপৰত বহুতখিনি দৰকাৰী বুলি মই ভাবো তুমি এনে শিক্ষাৰ ওপৰত কি বুলি ভাবা ক ক'ব পাৰিবা
তুমি কোৱাৰ দৰে ময়ো সেইটোৱে ভাবো কাৰণ চাবা আমাৰ শিক্ষাতোতো কমেই এতিয়ালৈকে শিক্ষাাহে কৰা নাই বাৰু মই অ এতিয়া ষ্টা আৰম্ভ কৰা বুলিয়ে ক'ব পাৰি কাৰণ মই এতিয়াাহে মানে মেট্ৰিক পৰীক্ষা দি এইছেে ে পাইছো আৰু ফাইনেল ইবাৰ দিম মানে এনেকুৱা মই ভাবো শিক্ষাটো অত্যন্ত জৰুৰী কাৰণ শিক্ষা নহলে চাবা তুমি ধৰি লোৱাম কিছুমান এনেকুৱা লোক থাকে যাৰ অ মানে আমাৰ হাজাৰ সেই কি বুলি কয় ইচ স্কুলীয়া মানে সেই আৰু সেইটো এইটো ক আমাৰ স্কুলীয়া শিক্ষাতো আছে মানে পঢ়া শিক্ষাতো আছে কিন্তু আমাৰ কিন্তু কিছুমানৰ এনেকুৱা বস্তুটো নাই মানে মানুহৰ লগত কথা পতা শিক্ষা নাই বা মানুহক কেনেকৈ আচ মানে সন্মান কৰিব লাগে সেইটো সেইকাৰণে মই কি সেইটো স যেন মানুহক মই এই শিক্ষিত বুলি মই নাভাবো আৰু মানে কেনেকুৱা সটো আৰু শিক্ষিত হ'বই নোৱাৰে কাৰণ চাবা তুমি ডাঙৰক যদি সন্মান কৰিব সি ঘৰৰ ঘৰৰ ঘৰৰ মানুহে বা কোনো ঘৰৰ মানুহ যদি শিকাই দিয়ে কিন্তু নিজে মা নহলে শিকি নলয় সেনেকুৱা হয় আৰু। মানে কি সেইটো যদি শিক্ষা নাই বা তোমাৰ আম ক'ৰবাত কমিটি এখনত কেনেদৰে অলপ কথা ক'ব লাগে বা মানে কোনোবাই কিবা এটা ক'লে আমাৰ টঙাতকে উঠে তাৰপৰা এ এচাম মানুহে সেইটো, সেইটো সেইটো আৰু মই শিক্ষিত বুলি নাভাৱোঁ। ঠিক এইদৰে আৰু আমাৰ এনেকুৱা মানুহ থাকে তুমি কোৱাৰ দৰে আমাৰ এই এ অলপ আগত ক'লা যে তুমি চাবা গাড়ী এখন ফুটিলে, তুমি যদি গাড়ীৰ চকাটো চেঞ্জ কৰিব নোৱাৰা। আজিকালিটো গাড়ীৰ চকা এটা এটা লগত থা থাকেই আৰু থকাৰ দৰেই চব গাড়ীৰে। সেই গাড়ী চকাটো যদি তুমি চেঞ্জ কৰিব নোৱাৰা। তোমাৰ তুমি দি দিন কিছুমান জেগাত এনেকুৱা থাকে সেয়াত চাৰি, পাঁচ কিলোমিটাৰলৈকে বেকাৰ নাথাকে আৰু মানে ত ' দোকান নাথাকে আৰু আঁ--গাড়ী ভাল কৰা। ঠিক সেনেকুৱা তুমি ব ' চাৰি মানুহ মাতি নিব লাগিব বা বহুত টাইম ৰখি দিব লাগিব। যদি তুমি তাৰ তাত তুমি ঠিক কৰিব জানা তুমি কোৱাৰ দৰে। তুমি নিচে ঠিক হ'ব। ঠিক আছে বাৰু এতিয়ালে। চাবা তুমি কেনেকুৱা কথা, মৰমতে আৰু কেনেকুৱা আ কেৱল মানে প পঢ়া আমাৰ এইটো স্কুলীয়া শিক্ষা বা কলেজীয়া শিক্ষাৰ ওপৰত ডিপেন্দেণ্ড নাথাকি তুমি যদি আঁ কিবা বুলি কৈটো তুমি খেতিটো খেতি কৰা শিকি লোৱা। নহলে আৰু সেই বা তুমি এটা ভা ভাল কামেই শিকি লোৱা। তেনেদৰে তোমাৰ সেনেকুৱা হ'ব পাৰে তুমি যদি পিছলৈ চাকৰিও নোপোৱা। হ'লেও তুমি কিবা এটা নহয় কিবা এটা কৰি খাব পাৰিবা আৰু মই সেইটো ভাৱোঁ আৰু। এইবোৰ সে সেই কাৰণে আমাৰ শিক্ষাটো অতি প্ৰয়োজনীয় কাৰণ চাবা তুমি, ধৰিলোৱা চাপোছ তুমি খেতিৰ বিষয়ে তুমি কিছু কথা হ'লেও জানা। এতিয়াৰ পৰাই তুমি চাবা বা তুমি চাবা তুমি কে তোমাৰ দেউতা বা তোমাৰ ককা কোনোবা এজনে হ'লেও খেতি কৰে চাগে? তুমি যদি তেওঁ তেওঁলোকৰ লগত যোৱা তুমি অলপ হ'লেও খেতিৰ বিষয়ে জানিব পাৰিবা। ঠিক তুমি আজিকালি এ এনেকুৱাও দেখা যায় মানে খেতি কৰিও মানুহে নিজৰ জীৱিকা মানে জীয়াই আছে আৰু। খেতিৰ ওপৰতে ডিপেণ্ডেত হৈ জীয়াই আছে আৰু। ঠিক আৰু সেইদৰে খেতিটো কৰিও তুমি ভৱিষ্যতে খাব পাৰিবা আৰু। মই সেনেদৰে ভাৱোঁ আৰু।
হয়, হয় হয়। তুমি যোনটো কথা ক'লা যে ধৰা শিক্ষাটো মানে পঢ়া শিক্ষাটোৰ বাহিৰে বেলেগ শিক্ষাও লাগে। সেইটো হয় কাৰণ মান মানুহ বা ডাঙৰ মানুহ এজনৰ লগত কথা পাতিবলৈ মানে তোমাৰ ব্যৱহাৰটো ভাল লাগিব। সেইটোতো তুমিতো শিকিবই লাগিব। যদি তুমি কিছুমানক মানে কথা ক'ব নাজানা। সেইটো শিক্ষাত নপৰে। কাৰণ তুমি সেইটো শিক্ষ শিক্ষাও পাব লাগিব। হয়তো সেইটো শিক্ষা ডাঙৰৰে হওক বা মা-দেউতাই হওক বা যাৰে কি নহওক মানে তুমি যদি ল'ব পাৰা। মানে সমাজ এখনক কেনেকৈ কথা ক'ব লাগে বা ডাঙৰক এনেকৈ ব্যৱহাৰ কৰিলে ভাল তেনেকুৱা ব্যৱহাৰ ক'লে গ'লে মানে ভাল বা তুমি যোনটো ক'লা, খেতিয়ে হওঁক বা কিছুমান কথাই হওঁক। মানে, শিকি লোৱাটো ভাল বা মানে, ধৰা তুমি তেতিয়া তোমাৰ মানে নিজৰে ভাল আৰু বা খেতিটো এনেকুৱা এনেকুৱা কৰিব লাগিব। তাৰপিছত তুমি শিকিলোৱা। তেতিয়া তুমি নিজেও বিপদত নপৰা বা আমি নতুন মানে যিব যিবোৰ সৰু ল'ৰা-ছোৱালী আ আছে। সিহঁতকো আমি মানে শিকাব লাগে ধৰা তোমাৰ এইটো এইটো এনেকে কৰিবি, এইটো এনেকে কৰিবি, ভাল ভাল কথাবোৰ শিকিবি শিকাব লাগে সেইটোও সি মানে শিকোৱাত এটা শিক্ষাই মানে শিকাইও শিকো শিকিব পাৰে। বা শিক ডাঙৰৰ পৰা শিকি শিকি শিকিব লাগে কিছুমান ভাল কথা মানে কামেই হওঁক বা যিকোনোৱে আৰু। মানে শিকিলে ভাল। তেতিয়া তোমাৰ মানে নিজৰে মানে বিপদ নহয় বুলি মই
বিপদ ন মানে ভৱিষ্যতে আৰু তুমি কাৰো তলত হাত পেলাব নালাগে, বা তুমি চাবা তুমি চাপোচ খেতি খনে কৰিলা, খেতিখন কৰি থাকিলে তোমাৰ মানে কি তুমি নিজৰ ওপৰতে ৰাজাৰে দৰে মানে কি কেতিয়া মন গ'ল তুমি পথাৰলৈ গ'লা মানে যাব লাগে বাৰু, নালাগে বুলি নকওঁ কিন্তু মন কেতিয়াবা অসুখ হৈ থাকিলও তুমি চাকৰি কৰি থ থাকিলে তুমি অসুখ হৈ থাকিলেও যাব লগা দৰে। মানে তুমি যাৰ লগলেও তুমি তাৰমানে এপ্লিকেশ্যন দিবলৈ হলেওঁ স্কুললৈ যাব লাগিব চাপোজ। কিন্তু তুমি বে বেমাৰ অ', বেমাৰ হৈ থাকিলেও তুমি নিজৰ খেতি বা তুমি ধৰি লোৱা কিবা এখন দোকানে দোকানে দিলা। দোকানত দোকানৰ এখন দিবলৈও শিক্ষা লাগে ত মোৰ মতে। কাৰণ তুমি চাবা মানুহৰ লগত দোকান এখন দিলে মানুহৰ লগত চল চলিব জানিব লাগিব বা মানুহক কথা কব জানিব লাগিব। এইবোৰ শিক্ষা লাগে দে সেইবাবে আৰু মানে তুমি শিক্ষা চব ক্ষেত্ৰত যে লাগে বা তুমি ধৰি লোৱা তুমি এজন মি ধৰি লোৱা আজিকালি চাবা চবে চাকৰিৰ পিছত দৌৰে। তুমি যদি তুমি কোৱাৰ দৰে আ তেকন আহ কিবা এ কি পঢ়া বুলি ক'লা এই নামটো পাহৰি গিলো।
হয় হয়। লবৰেটৰি টেকনিচিয়ান বুলি কৈছিলো হয়।
লেবৰটৰি টেকনিসিয়ান সেইটো পঢ়িলে তোমাৰ লছ নাই, কাৰণ সেইটো আজিকালি সেইটোৰও ডিফ সেইগিলা মানে কি আ আ চি কি বুলি কয় এইটো, এইগিলাৰ দামটো বাঢ়ি গৈছে আৰু মানে এ মানে ডিমাণ্ডটো বাঢ়ি গৈছে আৰু মানে, চাবা তুমি
নিজৰ আৰু মানে ধৰা শিক শিকিলে তোমাৰ একো দিগদাৰি নহয় আৰু, যিকোনোৱে কামেই হওঁক বা তুমি যেনে কলা দোকান এখন দিব লাগিলেও তাক ম তাত মানে কা দুটা শিক্ষাও লাগিব ধৰা, মানুহৰ লগত কেনেকৈ কথা পাতি লাগে মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তেতিয়া তোমাৰ মানুহবোৰ আহিব ন! তুমি যদি মানে মানুহ এটা আহিলে দোকানত কিবা ল'ব তেতিয়া ধৰা তুমি তাক বেয়াকে কৈ দিয়া, ব্যৱহাৰটো ভাল নকৰা। পিছলৈ হয়তো সি নাহিব ধৰা তাক তাৰ লগতে তোমাৰ হিচাপ নিকাজৰো ক্ষেত্ৰতো তোমাৰ লাগিব। অলপ জানিব লাগিব বা মানুহে ইমান ইটো সিটো ল'লে সেইটো যদি তুমি ক'ব নোৱাৰা হতাৎ কে ধৰা ইমান টকা হৈছে, সেইটো মানে নিজৰে দিগদাৰ গোটেইখিনি শিক্ষা দৰকাৰ বুলি ভাবো আৰু লগতে মানে গোটেইখিনি শিক্ষা লাগিব, পঢ়াই হওঁক বা মানুহৰ ব্যৱহাৰৰ লগতে কাম খিনিও জানিব লাগিব তুমি কিবা এটা কৰাৰ কাৰণে শিক্ষাটো লাগিব।
মানে, মানে মই ভাবো যে যেনেকুৱা কাম কৰিবলে হ'লে আমাৰ শিক্ষাটো প্ৰয়োজন শিক্ষাতটো শিক্ষা লাগিবই মানে কি, এজন নপঢ়া মানুহৰো শিক্ষা আছেতো কাৰণ চাবা সেইজন মানুহে খেদ যি কৰে বা তোমাৰ সমাজ এখনত ভাল উপদেশ দি দিব পাৰে, সেইবোৰ মানুহৰো শিক্ষা ক্ষা বুলি মই শিক্ষা থকা বুলি ভাবো। মানুহে কিছুমানে কয় যে নপঢ়া মানুহৰ শিক্ষা নাই, কিন্তু মই ভাবো শিক্ষা আছে আৰু কি কি পিছে তোমাৰ লগত শিক্ষাৰ বিষয়ে আলোচনা কৰি বহুত ভাল লাগিল আৰু।
অ', ঠিক আছে বাৰু তোমাৰ লগতো কথা পাতি আজি মই বহুতখিনি শি শিকিব পাৰিলো।
পিছলৈ আৰু আলোচনা কৰিম বুলি ভাবিলো। আলোচনা কৰিম পিছত এনেদৰে একেলগে বহি।
হ'ব হ'ব ঠিক আছে ধন্যবাদ।